হেল্ল'
হেল্ল'
হেল্ল'
শুনা পাইছ নাই?
আহ শুনিছো তই শুনিছ নে।
মই এতিয়াহে শুনিছো।
অ অ বাকী খবৰ খাতি। এতিয়া কেনেকুৱা
খবৰ খাতি ভালেই দে তোৰ কেনেকুৱা? হো
মই আছো আৰু যে তেনে এই কি কবি আৰু এই ভৰি ডালত দুখ পালো।
কেনেকে দুখ পালি
এ আজি ৰাতিপুৱা ফিল্ডত গৈছিলো ন দৌৰিবলৈ
অ তইতো দৌৰি আছ
আজি আজিৰ পৰা দৌৰাটো আৰম্ভ কৰিম বুলি গৈছিলো ফিল্ডত, তাৰপা অকস্মাত দুৰ্ঘটনা এটা হৈ গল আৰু
গম পাইছো তই হেৰি নহয় ইমান দৌৰিব পাৰিছো আজি
মই আজি হেৰি ত নদৌৰিলোঁ য়ে, আজি হেৰি কৰিলো অ জঁপিয়াই জঁপিয়াই মেলি কৰোঁতেই ভৰিত মোচোকাটো খালো আৰু। মানে আজিটো ফিল্ডত ফিল্ডত হেৰি আছিলে ন ফিল্ডত পানী হৈ আছিলে মানে। শুনিছ